হেল্ল'।
হেল্ল'।
কি কৈছ এতি
এ আছো এনেই। কি কৰিম আৰু আপুনি অ', খালোঁ অ'। আপুনি কি কৰি আছে
মই এইটো দেউটি জেগাত আছো
অ অ মান
উম চানডেও আপোনাৰ আজি কাম আছে অলপ
অ অ
অ সেইটো কি বনালে আজি
আজি ৰুটি বনালো ভাজি বনালো
উম স আৰু
আজি চানডে ন সেইকাৰণে আৰু অলপ দেৰিকে উঠিলো
এে ন
ভ কি কলে আহ আৰাম কৰি লো ঠাণ্ডা বতৰ
চঠাণ্দা বতৰ বৰষণো আহিলে
হয়
তাৰপিছতে মায়ে কি কৰি আছে
আছে কি কৰিব আৰু ঘৰতে
অ অঁ বাবু আছে
আছে আছে চব আছ আজি চানডে মানে ঘৰতে বনাই আছে
হয় নেকি এতিয়া লাঞ্চটো কি বনাব
লাানঞ্চত উ মানে চিকেন আনিছিলে চিকেন বনাম
অ আজি বতৰটো ঠাণ্ডা বাৰু
হয় ভাল আছে মাংস খোৱা ব ত
মাংস খোৱা বতা মাংস পোলাও খোৱা বতা
হয়
উ
আপোনাৰ কাৰণে এদিন বনাই লৈ যাম যাব
তেতিয়াআপুনি ফাইচ ন ভাল লাগিছে
হয়
উ ধতি আৰু দুতিনি উম তাৰপিছতে এতিয়া আপুনি আনিছিলে যে এইটো কি নাম যে এতিয়া আপুনি কিবা এটা খাব দিছিলে যে আমাক এইটো কি বুলি কম গছত যে কিবা এটা পাই যে কি ন যে আপুনি এনেকে আনে যে সৰু সৰুক লে ত কো তো ন াইছে অ লেতে টো সেইদিনা খুৱাইছে তাৰপিছত আৰু যে এটা আনিছিলে কলা জামনটো
অ এইটো বছৰে হয় পাৰি কেনে আনিছিলে উম
অ অ আৰু আপুনি যে সেইদিনা দেলহি গৈছিলে যে দেলহীত গ'লো
কলে ব জদি যোৱা এবছৰে হ'ল
অ ক'ত ক'ত ফুৰিলে
এইটো আপোনাৰ লালকিল্লা ইণ্ডিয়া কে
অ
এয়া জামা মছজিদ চবতে মানে ফুৰিলোঁ ইমান ধুনীয়া বাইদেউ আহিব মন নাযায় আগ্ৰা গলো তাজমহেল সেইটো মানে একদম চালে চায়ে থাকিব মন যাই মানে আহিব হয় বহুত বহুত বেছি ভাল লাগিল
মৰিহালি যে এনেকুৱা থাকে অ
হা
মানুহ মৰিলে মৰিহাল তনো এনেকুৱা থাকে নে ন
অ সেইটো
সেইটোৱেটো বহুত ধুনীয়া আপুনি আৰু কোন কোন গৈছিলে
মই বাবু আৰু আমাৰ ৰিলেটিভ ভন্টি এজনী আছে তাৰ হাজবেণ্ড লৰা ছোৱালী এনেকে গৈ গৈছিলো আৰু গোটেই কেইটা ভালে লাগিলে গৈ কিনে এনেতো মানে যোৱা নাযায় লগ হৈ গ'লে ভাল লাগে
সেই সেইটোৱ কিহত গৈছিলে আপোনালোকে
এইটো আমি চ্ৰেইনাই গ'লো
অ অ কেইদিন থাকিছে
আমি এসপ্তাহ থাকিলো তাতে এই মি লজত হেৰিত থাকিলো আপোনাৰ গৈ কেনে
সেইটয়টোয়
আমি যিটো জোগাত আছিলো বাইদেউ ইমান ধুনীয়া দাৰিয় গঞ্জ বহুত মানে চব গোটেই আপোনাৰ লাল কিলা জামে মছজিদ নিজৰ মানে ওচৰতে একদম মানে পাঁচ মিনিটো নালাগে চাব গলে এনেকুৱা মানে বহুত ধুনীয়া আৰু
আহ
আপুনি কৈছেনে নাই কেতিয়া
কৈছো কৈছো
উম যাব লাগে এইবিলাক বহুত মানে
সেইটয়ে আৰু অ তাৰপিছতে হেৰিতটো কি কৰি আছে এতিয়া মানে কেনেকে হেৰিয়ৰে আকৌ কেতিয়া যাব আকৌ কেতিয়া যাম বুলি ভাবি আছো
আৰু যাম মানে এইবাৰ দেল্হি নাযাও আপোনাৰ কেলকাতা যাম আমাৰ বাইদেউতে যাব
অ
বাইদেউহতে মানে বাইদেউ হিন্দু মাইনা মানে ঘৰৰ গ গোটেই কেইজ কেইজনে যাম আৰু
আহ আহ আহ
এইটো কেলকাতা যাব আপোনাৰ দীঘা এইবিলাক মানে ধুনীয়া ধুনীয়া সেই বলেগ আছে যে
হয় হয় আহ অ
ভাল লাগে মানে
বহুত ভাল লাগে বাইদেউ সচাকে উম মই
যাব আৰু মাইনা যোৰ স্কুল বন্ধ হলে যাব জুলাই
অ অ।
জুলাই মানত যাব চাগে।
অ সেইটো মই গৈ আহিছো সেইকেইটা দীঘা চিঘা বহুত।
অ মই যোৱা নাই বাৰু দেল্লহী গৈ আহিলো। হেল্ল' ভাল লাগিলে আৰু আপোনাৰ আগ্ৰা মানে বেছি ভাল লাগে আৰু তাজমহেলটো গোটেই খিনিয়ে ভাল আগ্ৰা। মান একদম আৰু। আহিব মন নাযায় চাই থাকিবম। বহুত ভাল লাগিছে।
উ এইবাৰ এইবাৰ গলে বেছি দিনৰ কাৰণে গুছি।
হয় হয় ৰাম। লাগে কাৰণ আমি এ এনে থাকি মানে এনেকে একো কেনেকে কি একো গম নাপাওঁ ওলাই গলে গম পায় আৰু কিমান ধুনীয়া কেনেকুৱা কি। গ'লে গম। পাৰ চাই ভাল লাগে।
সেইটো ওলাই নগল।
এই বিলাকো বাঢ়ে সেইবিলাক সে। তে।
উম। তাৰপিছতে স বাবুকো লৈ যাব নেকি এইবাৰ।
অ গ গোটেই ঘৰ যা গলে চবে যাব আৰু তাক ক'ত থৈ যাম কলে।
সেইটয়েতো মাও যাব।
যাব।
উ সেইটোয়েইো গোটেই কেইটা গলে ভাল লাগিব মনটো।
অ সেইটোয় আৰু বেছি মানে টেনচন ফ্ৰী হৈ থাকিব।
উম সেইটোয়েতো তেতিয়া আকৌ হেৰিটো কেনেকে কৰিব তেতিয়াহলে আহাটো।
কিহল।
এতিয়া কোন থাকিব আকৌ ঘৰত মানে কোন থাকিব।
কোনো কোন মানে মোৰ হাজবেণ্ড নাযায় চাগে। থাকিব ডিউটি আছে। থাকিলে থাকিবা ঘৰত।
অহ অ।
বাকী আমি যাব লাগিব। আমি আৰু অকলে ইমান নাজ। জান হৈছিলে নাপাওঁ। ভিনিদেউ যাব আৰু।
অঁ অঁ আকৌ ভিনটো কাম গ'ল।
কাম এইটো আছে ন মানুহ লগাই থৈ দিছে আপোনাৰ। ৱাৰকাৰ বিলাক। আছে লগাই দিছে ইহঁতে কৰিব দ ম মানুহ নগলেও হৈ যায়।
উম, চাব নালাগে জানো।
নাই একো নাই আছে এনেকুৱা এজন আছে চব সিয়ে হেণ্ডেল কৰিব পাৰে।
অহ কম হয়।
এই ইয়াৰে হয়, আমাৰ- য'ত আমি থাকো তাৰ ওচৰৰে হয়।
উম
ভাল আৰু বহুত বিশ্বাসী। তাৰ ওপৰত তেই আৰথিছ হৈ যায়। চব কোম্পানী--।
উম অহ ছোৱালী জনি ভাল চাগে।
আৰু ভাল ভাল বহুত আৰু আপোনাৰ আজিকালি অনলাইন মোবাইলতে চব খিনি কৰিব পাৰে। মানে ভিনদেউ ভিনডেঅ কলিং কৰিও দেখাই দি থাকে কেনেকুৱা কি চব কৰিব পৰে।
অ খেইজন।
আপোনাৰ লৰা হেৰি অ হয়। হয়। ল'ৰা ছোৱালী ভালে আছে।
বাইদেউ।
হয়। এদিন আহিব কিন্তু। তেতিয়ান।
আহিব এতিয়া, ছোৱালীজনীৰ স্কুল খুলিবই আৰু কেইদিনমান হলে। তাৰ পিছত আৰু হেৰি কৰিব আৰু খুলি মেলি থম। আহিব আৰু এইকেইদিনত। পূজা ন। পূজাৰ মানুহ
নেৰিম।
এতিয়া আকৌ আনিলেও দিগদাৰ হে পঢ়া চঢ়া থাকে। হৈ যায় নহয়। মানে কাইমটোৱে লোকচান হয়গে আৰু আহ হ যা কৰি ক নটো তানে?
সিহঁতৰো চাগে তাতে সটো নাই নাই খোলা নাই আগষ্টত খুলিব আগষ্ট আগাত নাই ন? আগষ্টত খুলিব
আহ।
এতিয়া হোৱা নাই।
অ অ টাইম আছে বাৰু মাজত।
টাইম আছে
উম
দেৰা এম হয় ৰমাহ কৰি আছে।
অ আৰামছে হেৰি কৰি এতিয়া দুমাহ তিনিমাহ মান হ'ল ন ঘৰত থকা
অ বেছি হলে দুমাহ হ'বই আৰু
উ কম্পিউটাৰ ক্লাছটো কৰিছেনে?
কৰি আছে অ এ মানে স্তাহত তিনি দিনে? থাকে আপোনাৰ টউজডে খাৰছ দেয় আৰু চততে
অ অ
তিনিদিন থাকে হয় হয় ।
উ
ত এক বছৰৰ কৰ্চ
অ এক বছৰ
আহ।
অ। হেৰিয়ে একবছৰ পচলেতো ঠিকে আছে বাৰু তাৰ পিছত আৰু এইখন হৈ গ'লে কিবা এটা প্ৰবলেম বাৰ হাজাৰ
সেইটোহয় বাৰ হাজাৰ
উ হৰিটো কিমান দিলে এইটো কি ষ্টাৰ্টিঙত কিমান দিবলগীয়া হ'ল।
টো পঁচিশশ টকা দিব লাগে
প্ৰচিচ শ
হয়
অ' তাৰপিছত
এডমিচন আৰু তাত ওৱান থাউজেণ্ডকে দিব লাগিব, মাহে-মাহে, হয় ওৱান থাউজেণ্ড দিব লাগিব।
তাৰপিছতে হেৰি সেইদিনা বজাৰ গৈছিল যে কি কি আনিলে?
আনিলো ঘৰৰে বস্তু বিলাক আনিলো।
আমাৰ অকল ঘৰৰ বস্তুৱে লোৱা আৰু ন?
সেইবিলাকে ভাল লাগে
উম
ঘৰৰ বস্তুবিলাক ভাল লাগে।
ঘৰৰ বস্তুবিলাক বহুত দৰকাৰ হৈয়ে থাকে ন?
হয়
এদিন এফালে ফুৰিবলৈ আহিব আকৌ
অ যাম ৰব, ভাবি আছো যাম বুলি কিন্তু এই সময় বিলাকে মিলাব নোৱাৰিম।
উম, আহিম-আহিম কিন্তু আপোনাৰ নতুন ঘৰ লোৱাত আহিম আমি হা
অ এইটো অলপ টাইম লাগিব নতুন ঘৰৰ এতিয়াও হেৰি হোৱা নাই মানে মাত হেৰিটো হ'ল বাৰু, কিন্তু এতিয়া বিলাক হেৰি কৰি তেতিয়া টো মই নিজে মাতিম আপুনি মই ইনভাইট কৰিম আপোনাক
একদম আহিমেই আৰু নতুন আপোনাৰ ঘৰ লোৱাত
সেইটোয়ে আহিব লাগিব এতিয়া আৰু অলপ হক সোনকালে, সেইটোৱে
হওক, হওক, সোনকালে হওক, বহুত ভাল হৈ যাব টেনচন কৰিব নালাগে আৰু কাৰণে, হেৰি-চৰি কৰি ললে
আহ
এই মানে বাৰিষা কাল, এইটো ঠাণ্ডা দিনত এতিয়া কাম কৰিলে ভাল হ'ব
এতিয়া মানে এইকেইটা দিন কি বুলি গ'লে এইবাৰতো ইমান বৰষুণ নাইয়ে উম যোৱা বছৰ বছৰটো ইমান বৰষুণ আছিলে পানীয়ে হৈ গল, এতিয়া ইমান নাই জানো। কিন্তু বৰষুণ নিদিলে ভাল পাওঁ আৰু কাম খিনি দিলে আৰু প্ৰব্লেম হৈ যাব।
উম এৰি এৰিব গুচিবগে আপোনাৰ হেৰিটো। বৰষুণতো গুচি গ'লে ঠাণ্ডা দিনত।
হয় অ নাই নাই পুৰা সোনকালে হৈ যাব মানে মানুহ লগ। গলে। একদম কৈয়ে আছে এইয চব মানে ইজনে সিজনে আহি সুধি থাকে। সোনকালে কৰক দিয়ক। কামত দিয়ক।
উম।